ডিছকানেক্ট হৈ গৈছিলে কলটো।
অ তাকে
অ হ
আপুনি এতিয়া কি পঢ়ি আছে?
মই এতিয়া বৰ্তমান হাই ছেকেণ্ডেৰী পাছ কৰিলো।
পঢ়িম কি ভাবিছে?
অ মই যে এতিয়া ডিগ্ৰী কৰিম বুলি ভাবিছো।
অ' আচ্ছা। আপোনাৰ ডিগ্ৰী কৰি কি মানে আপুনি কি কৰিব ভাবিছে?
অ মানে অ সেনেকেই ভাবিছো। পিছলে চাওঁ মানে ডিগ্ৰীটো কমপ্লিট হোৱা লেকে কি কৰিব পাৰো। এনে টিচিং লাইন বুলিয়ে ভাবি থৈছো আৰু।
বাকী আৰু বেলেগ একো ভাবা নাই?
অ নাই নাই তেনেকেতো ইমান এটা ভবা নাই বাৰু দিম আৰু এনেকে জব চপ বিলাক যি যি ওলাই।
ক' পৰা পঢ়িছিলে আপুনি?
নামৰূপ কলেজৰ পৰা।
অ কলেজৰ এনে বাকী কি কলেজত পঢ়া শুনাাতটো ভালে আছে চা
অ' ভালে আছে। ছিলে বাৰু খালি মানে কিয় ক'ব হাই ছেকেণ্ডৰীতটো মানে স্কুলৰ নিচিনাটো নহয় ন' কলেজ লেভেলত বেছিকে ডিগ্ৰীটোহে ইম্পৰ্টেন্ঞ্চ থাকে।
উম হয় বাৰু সেইটো একেই।
অ'এনেই ঠিকে আছিলে।
অ'
অ' পিছে আপুনি কি পঢ়িলে এতিয়া?
মই ময়ো হাই ছেকেণ্ডেৰী পঢ়া এতিয়া। এনেকে কলেজতো পঢ়া একেই এইটো ডিগ্ৰীতটো বেছি। যি তাহাঁতে এনেকে ইম্পৰ্টেঞ্চ দিয়ে। থাকে এইটো বস্তু তাহতে ডিগ্ৰী মানে তাহাতৰপিনে বেছি চি মেটাৰ কৰে। ত সেইখিনি এনেকুৱা মানে আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলবিলাকক মানে ইমান ইম্পৰ্টেঞ্চ দিয়ে খালি ইমান ইম্পৰ্টেঞ্চ থাকিব নোৱাৰে। কিন্তু তাহতৰ ডিগ্ৰী লেভেলখিনি বেছিকে ইম্পৰটেন্স দিব লগীয়া হৈ যায় যে
অ' তাকে সেইটোয়ে। মানে সেইকাৰণে হাৰ ছেকেণ্ডেৰী স্কুলত পঢ়িলে মানে টুৱেলভটোতো স্কুল লেভেলতে ধৰে ন? ইলেভেন টুৱেলভ। আৰু
তাকে স্কুলত পঢ়িলে বেছি ই ভাল আৰু এনেকৈ তেতিয়া অলপ পঢ়াত বেছি গুৰুত্ব হয় ধৰক বা অলপ বেছি পঢ়াটো হয়। টাইম মতে মেনেজমেন্ট হয়। স্কুলত এটা বান্ধা ধৰা এটা থাকে। কলেজত কোনো নাথাকে। কোনোবাই ধৰি লওক ৰখাবলৈ বা কিবা কিবি এনেকুৱা নাথাকে
অ' তাকেইেতো।
আপোনাৰ পাৰ্চেন্টেজ কিমান আহিছিলে যে?
মোৰতটো ছেভেন্টি নাইন পইণ্ট ফ'ৰ।
অহ এইটতি পাবলৈ অলপ থাকিলে ন
খনে আহিলে হয় তাকে কি আৰু কৰিম এতিয়া অ আপুনি কিবা বিহুৰ ওপৰত কৈ আছিলে
অ তাকেই কৈছিলো বিহুৰ ওপৰত হেৰি তাকে কৈছিলো যে কি আমাৰ বিহুটো অসমৰ তো মানে ধৰক ওমহ
জাতীয় উৎসৱ আৰু
অ জাতীয় উৎসৱ আৰু বি জানেই কেইটা বিহু
অ সেইটোৱে তিনটা
উম তাৰপিছত আৰু কি কয় বিহু কেইটা নাম নামো জানে চাগে বিহু কি কি হয়
অ অ জানো দেই এই আমাৰ মানে এতিয়া কব গলে টুৱেলভৰ মানে এটা চেপ্ত তাত এটা মাঘ বিহু বুলি আছিলেই পাইছিলে চাগে আপুনি চেপ্তাৰটো অ তাতে মানে এ মানে সেনেকে মানে ষ্টুডেন্টচ বিলাকক যদি এনেকে কিতাপত দিয়ে ত' ভালেই আৰু উ তেতিয়া মানে আৰু জানিব লষ্ট যি বিলাকে বিহুৰ ওপৰত ভালকে
অ তাকে সেই- মানে এতিয়া ধৰা এতিয়া আমাৰ অসমত মাছ বিলাকে বেছিভাগে বিহু পাত
উম অ
তো সেইকাৰণে
উম
অ তো মানে মানে ক'বলৈ গ'লে ষ্টুডেণ্ট মানে ধৰক আমাৰ ষ্টুডেণ্টবিলাকে এতিয়া বাহিৰৰ কালচাৰৰ বিষয়ে জানে খালী কিছুমান ষ্টুডেণ্টবিলাকে এতিয়া বিহুৰ কথা নেজানে যেনেকে ধৰক এতিয়া বিহু কেইটা বহুত ষ্টুডেণ্টে সেইটোৱে নেজানে যি কি অ অ', আমাৰ এইটো বিহু কালচাৰটো আমাৰ অসমীয়া মানে অসমীয়া মানুহৰ কাৰণে কিমান ইম্পৰ্টেণ্ট বা কি কি? কেনেকৈ পাতে? কি নিয়ম কৰে? কিয় কি নিয়ম নীতি থাকে? ধৰক আকৌ ৰা
বস্তু খিনি নাইকিয়া হৈ গৈ আছে আৰু
সেইটোয়ে আৰু আপোনাৰ এইবিলাক বি হয় নেকি আৰু ফূৰ্তি ধেমালি এইটো আপোনাৰ নাচ গান এনেকুৱা কৰা এইবিলাক
উম' । আগতে যেনেকে এতিয়া আমি বহাগ বিহুত হুঁচৰি গোৱা, জেং বিহু গোৱা
অ' ।
সেইবোৰ আজিকালি মানে বেছিভাগ ষ্টেজ পাৰফমেন্ঞ্চতে গৈছেগে, আগতেতো সেইবিলাক ঘৰে ঘৰেহে গাইছিলে।
অ, আজিকালিৰ দিনত নতুন নতুন ওলাইছে ফৰ্কৰগ ডান্স ওলাইছে কিবাবিলাক বিহুত কিমান আছে পিঠা বনাই চব বিহুতে বনায় বাৰু
উম' ।
তাৰপিছত আকৌ কাতি বিহুত আকৌ আপোনাৰ চাকি জ্বলাই পথাৰত, নিজৰ খেতি বচাই ৰাখিবলৈ কাৰণে এইটোতো আপোনাৰ অক্টোবৰ মানত
অ', অ', অক্টোবৰতে পৰে হেৰি কাতি মাহত
অ,
তেতিয়া মানে মানুহ বিলাকৰ খেতি চেতি বিলাক হেৰি হয়
ভাল থাকিব কাৰণে, আকৌ ভোগালী বিহু টো, জানুৱাৰীত হয়
উম অ জানো এই ভেলাঘৰ
আকৌ খেতি
ভোগালী বিহুত মানে আৰু মেইনলি খোৱা বস্তু বেছি আৰু চবে পিঠা
মেজি জ্বলাই, মেজি পিঠা চিঠা দিয়ে মেজি জ্বলোৱাৰ আগতে মেজি বনাই চবে মিলি
অ',
তাতে ভোজ খায়
সেইটোৱে ভেলাঘৰত ভাল লাগে আৰু টাউনতটো আমাৰ এনেকুৱা পৰিৱেশ ইমান দেখিবলৈ নাপায়, কিন্তু গাও বিলাকত এতিয়া আছে বাৰু দেই সেইটো
অ, তাকে ভাল আৰু এনেকে উ গাও বিলাকত বেছিকে মানে ধৰা ধৰক আপোনাৰ ফুৰ্তি ধেমালি বেছি হয়, টাউন টাউনত টাউনীয়া অঞ্চলত কত এইবিলাক কাম কৰিব পাৰিব এনেকে ভেলাঘৰ বনাই ডাঙৰ ইমান জেগাও নাথাকে ইয়াত খেতি কৰা জেগাতে, তাতে সেনেকে ভেলাঘৰ বনাব, ভেলাঘৰ বনাই বনাই নে? জানে ন খেৰ দি বনাই সেইবিলাক বনাই মেলি বাঁহৰ লগত বনাই মেলি ধুনীয়া সে চবে মিলি পাতি চবে এনেকে হেৰি কৰে আৰু ফূৰ্তি ফাৰ্তা কৰে, তাৰ পিছত এইটো আপোনাৰ জ্বলাই দিয়ে পিছনা ৰাতিপুৱা আৰু
মেজিৰ ওচৰত সেৱা লয় আৰু তাৰপিছত ডাঙৰকো সেৱা কৰে
অ তাকে আকৌ হেৰি বিহু এইবিলাক ইনষ্ট্ৰুমেণ্টবিলাকৰ কথাটো জানেই চাগে ঢোল
অ ঢোল পেঁপা গগনা অ
তুলিছ
উম তাকে আকৌ এতিয়া আমাৰ মই মানে বহাগ বিহুতো এতিয়া বহাগ বিহুত সাতটা বিহু থাকে সেইটো কথা বহুত ল'ৰা ছোৱালী আজিকালি নাজানেই মানে প্ৰথম যোনটো গৰু বিহু পিছৰ পৰাই ষ্টাৰ্ট হয় ন মানুহ
মানুহ বিহু আৰু বিহু আছে
বিহু আছে।
অ খালি সেইবিলাক আমি আমি ন। পাতো ন। সেইটো বেলেগ বেলেগ ধৰক। বিহু পটা মানুহ ঢেৰ আছে।
উম উম আকৌ সেইটো মাহতে অলপ দিনৰ পিছত বেলেগ। এক মৰাণ বিহু মটক বিহু ষ্টাৰ্ট হয় সেনেকে। শুনিছে চাগে, আহ সেনেকুৱা বিলাক
গৰু বিহুৰ দিনাখন ভালেই লাগে বাৰু দেই গ পথাৰলৈ চবেই যায় আৰু গৰু কেনেকে ধুৱাবলে। বাকী আপোনালোকৰ সেইপিনে হয় চাগে সেনেকে।